নমস্কাৰ
হয়', নমস্কাৰ কওকচোন
আপুনি এতিয়া দোকানত আছেনে?
অ', মই দোকানতে আছো, এতিয়া বৰ্তমান খুলিছোহে মানে।
অ', আপোনাৰ দোকানত বোলে শাক পাচলি বিক্ৰী কৰে হয়নে বাইদেউ?
অ', মই বিক্ৰী কৰো, কিয় আপোনাক লাগিছিলে নেকি?
হয়', হয়', আপুনি ক'ব পাৰে আপুনি‌ কি কি বিক্ৰী কৰি আছে বাইদেউ?
অ', মই, এইবোৰ মানে ধৰ নিজে কিবা কৰা, সেইবোৰ মানে পানীলাও আৰু ৰঙালাও তাৰ পাছত বেঙেনা, তিয়ঁহ তাৰপিছত স্কচ সেইবোৰ মানে বিভিন্ন ধৰণৰ মানে যি যি শাক পাচলি আছে আৰু, এতিয়া বৰ বৰ্তমান মোৰ তাত সেইবোৰ আছে আৰু আছে বিলাহীও আছে
হয়', হয়', বাইদেউ
আপোনাক কি লাগিছিলে?
অ', মোক বিলাহী লাগিছিলে আৰু, বিলাহী এক কেজি কিমান পৰিবনো বাইদেউ?
বিলাহী, বিলাহী এতিয়া পাবলে নাই ন সেইকাণে বিলাহীটো অকমান দাম হৈছে মানে, বিশ টকা
হয়', হয়', বাই
বিশ টকা।
হয়', পোৱা বিশ টকা নে, কেজি বিশ টকা বাইদেউ?
আধা কেজিত বিশ টকা, এক কেজিত চল্লিছ টকা।
অ' মোক বিলাহী আৰু আলু কিমান হৈ আছেনো বাইদেউ?
আলু এতিয়া বিশ টকাই হৈ আছে কেজি।
হয় হয় মোক বিলাহী আৰু আলু দিব দেই। আৰু আপোনাৰ মানে ঠিকনা ক'ত আছে ক'ব পাৰেনে বাইদেউ?
মোৰ ঠিকনাই ৰঙাপৰা কেৰা বস্তি।
হয় বাইদেউ, আপোনাৰ কি ডাঙৰ দোকান নে সৰু দোকান ক'ব পাৰিনে বাইদেউ?
কেইটা আছে এইফানে সেই বেৰা ঘৰত আছে এইটো। হেল্ল'? বেৰা ঘৰ আছে। নতুন কে যে ঘৰ বনাই আছে বৰষা ঘৰ ন, অ' অ' হেল্ল'? হেল্ল' বাইদেউ?
আপুনি কব পাৰে নে হেল্ল'?
অ' বাইদেউ কওঁকচোন? অ' তোমাৰ আহিলে ন? হা
হয় হয় বাইদেউ।
অ' কওঁকচোন?
আপোনাৰ দোকান খোলাটো কিমান দিন হ'লে বাইদেউ?
হ'লে এনেকে ছয়মাহ।
হয় হয় আপোনাৰ ডাঙৰ দোকান নে সৰু দোকান?
এনেকা এতিয়া সৰুকে চলাই আছো বৰ্তমান।
হয় হয়।
মানে এতিয়া বনাই আছো আৰু লাহে লাহে ডাঙৰকে।
হয় বাইদেউ।
ঠুলমূল কে সেইটোতে দোকান দি আছো। ডাঙৰ এটা এষ্ট্ৰা বনাই আছো।
হয় হয়। আৰু আপুনি কিমান লাভ পাইছে তাৰ পৰা আপুনি ক'ব পাৰে নে? মানে মইয়ো অলপ খুলিলো হয়। অ' মোক বিলাহী আলু লাগেই বাইদেউ।
অ ম বিলাহী আলু আৰু বেলেগ একো নালাগে?
আৰু জলকীয়া আছে?
আৰু বেলেগ কিবা লাগিবনে?
জলকীয়া আছেনে বাইদেউ?
িয় আছে ডাঙ দি আছে াদা াদা হেল্ল'
অ' হয় হয় বাইদেউ। জলকীয়াওঁ লাগিছিলে, হয়।
জলকীয়াওঁ আছে দাংবডী আছে।
হয় হয় দাংবদী মুঠা দিয়ে হয় নে?
অ' হয় এমুঠা দহ টকা লওঁ।
হয় হয়। আপুনি নিজে কিবা কৰে না আপুনি নিজে হয় হয়। আপুনি নিজে ৰুই নে বাইদেউ?
অ'। অ' নি হে পাচ পাত বনাই আছে।
হয় হয় বাইদেউ।
নেইৰো।
আপুনি মানে দোকান খোলা আপুনি অকলে খুলিছে না আপোনাৰ লগত কোনোবাই আৰু মানে আছে?
নাই নাই মই এতিয়া অকলেই খুলিছোঁ।
হয় হয়।
অকণমান যিমান পইচা পাও সেইটো দি অকমান কিবা কৰি কিনি মানে খুলি ছো আৰু অকণ সৰুকে, এতিয়া ডাঙৰ কে দিম বুলি ভাবিছোঁ মানে বনাই আছো দোকান।
হয় হয়। আৰু আপুনি শাক পাচলি মানে শাক পাচলি এৰি কিনে আৰু বেলেগ বিক্ৰী নকৰে নেকি বাইদেউ?
মই বেলেগ শাক পাচলিয়ে বিক্ৰী কৰো আৰু বেলেগ মানে সেই সৰু পোৱালি মৰ্টন চৰ্টন খাই নহয় চিপছ টিপছ
হয় হয়।
সেইকেইটা বিক্ৰী কৰোঁ।
হয়। আপুনি কি মানে শাক পাচলি কেইটা কিবা কিবাতে দিয়ে নেকি, হলচেলতো দিয়ে নেকি বাইদেউ?
হলছেলত এনে কোনো বেলেগে দোকান দিয়ে নহয় আমাৰ ইয়াত ধুনীয়া ধুনীয়া ভাল ভাল তাজা তাজা পাই না। ইমান মেডিচিন দিয়া বস্তু নাপায় যে। সেইকাৰণে কোনোবা আহি কিনে হলছেলতে লৈ যায় আৰু।
হয় হয়। হলছেলত লৈ যায়, বস্তা বস্তা লৈ যায় নেকি বাইদেউ?
অ' বস্তা বস্তাই লৈ যায় মানে। বহুত মানে খাচ ছয় সাত বিঘামান মাটিত মই কিবা কৰি থাকোঁ যে, খেতি কৰি আছোঁ।
হয় হয়।
উম। সেইকাৰণে মানে বহুতখিনি শাক চবজি মানে কিবা ওলাই। সেইকাৰণে মানে হলচেলতো বিক্ৰী কৰো, এনেকাে গাড়ীও আহে। বেলেগ গাঁৱৰ পৰা মানে যেনেকা তেজপুৰৰ পৰা এনেকে নগাঁওৰ পৰা সেনেকা মানুহ আহে লৈ যায়। উম। আপোনাকো লাগিছিলে নেকি?
হয় হয় মোকো হলচেলতে লাগিছিলে বাৰু, হেই আলু, বিলাহী কিবা এটা হ'লচেলত দিব পাৰিবনে আপুনি?
অ' দিব পাৰিম, আপুনিও দোকান দি আছে?
হয় হয় ময়ো প্ৰথম মানে আৰম্ভ কৰি আছোঁ দোকান দিব কাৰণে।
অ'।
অ' আপোনাৰ আপোনাৰ তাত যিমান দোকানত আছে নহয় মানে তাজা তাজা শাক পাচলিবিলাক চবটো মোক হ'লচেলত লাগিছিলে। ধনিয়াবিলাক আছেনে বাইদেউ?
ধনিয়া এতিয়া হোৱা নাই। এইটো চিজনত মানে ধনিয়া নহয় মানে।
অ'। বাইদেউ আপুনি কিবা শাক পাচলি এলাবা ইয়া চাউল কিটা, দালি কিটা, বিক্ৰী কৰে নেকি?
অ'। চাউল কৰো খালি দালি বিলাক নকৰো।
অ', আপোনাৰ চাউলটো মানে কি কি চাউল আছে ক'ব পাৰেনে বাইদেউ?
অ', আইজং চাউল আছে। তাছত খিজাই খোৱা গদা চাউল আছে। তাৰপাছত এনগে নৰ্মেল চাউলো আছে এনেকা খোৱা ঘৰুৱা।
হয়, হয়।
উম, আৰু বৰা চাউল আছে জহা চাউল আছে।
হয়। অ' মোক যোৱা চাউল লাগিছিলে। এবস্তা মান। হয়, হয়। আপোনাৰ তাতে মানে হয়, হয় এবস্তা লাগিছিলে। যিমান শাক পাচলি আছে তাই এবস্তা এবস্তা লৈ আ।
অ', এবস্তা মানে আমাৰ ইয়াত মোন হিচাপে বিক্ৰী কৰে না? এমোনত মানে উম, এমোনত মানে এতিয়া বেছি দাম দিয়া নাই। কিন্তু, জহা চাহোলটো মানে এনিয়েত দাম আছে এনিকি এমোনত পঁচিশশ কৰি লৈ আছো আৰু হ'লচেলত।
হয় বাইদেউ।
আপোনাক মানে এমোন দিলে হ'ব ন'?
হয়, হয়। কিমান পৰিব দাম আপুনি ক'ব পাৰেনে বাইদেউ?
এমোনত আপুনি মোক পঁচিশশ টকা দিব। এনে বেলেগ মানে হ'লচেলত যদি নিদিওঁ এনেকা বিক্ৰী কৰো। আ, দু তিনি হাজাৰ টকা ল' আৰু এটোত জহা চাউল হয় যে দাম আছে।
হয়, হয়। আৰু বাইদেউ আপোনাৰ পৰাই মানে গাড়ী পাইনাই, আমাৰ পৰা লৈ কিনে যাব লাগে বাইদেউ?
আমাৰ ইয়াৰ পৰা গাড়ী নাপায়। যোনে যোনে এনেকে নিব আহে সিহঁতে নিজে নিজে গাড়ী লৈ আ হে, আ, এনে আপুনি যদি তাতে গাড়ী নাপ আমাৰ ইয়াত অচৰ চুবুৰীয়া গাড়ী আছে। এনেকা ভাড়া যোৱা আপোনাক লাগে যদি মই কৈ দিব পাৰিম।
হয়, হয়। বৰ্তমান আপোনাৰ মানে পো, হয়, হয়। আপোনাৰ মাতলব আপোনাৰ পথাৰত মানে এতিয়া কি কি মানে খেতি কৰি আছে ক'ব পাৰেনে?
অ' এতিয়া মই এনেকে ধান চাউল বিলাক জহা চাউল, আইজং চাউল, বৰা চাউল। সেইবোৰ মানে খেতি কৰি আছো। আমি দুটা মানে দুটা কিবাতো চিজেনতো আমি ধান কৰো মানে, বৰ ধানো কৰো। আৰু এনেকে নৰ্মেল কিবা ধানো কৰো।
হয়, হয়।
তাৰ পাছত খেতি ক'লে শাক চবজি, লাই, লফা। ধুনীয়া পাত, দাংবডী, তিয়। লাহী, আলু। আৰু ৰঙালাও, পানী লাও, জাতিলাও। এইবোৰ চব বিভিন্ন মানে বহুত চব্জি আছে ন' বেঙেনা। শাক চবজি মানে চব বিক্ৰী কৰো মানে চব ৰু, নিজে ৰু নিজৰ হাতে দি আৰু মানুহো, লগাও ৰুব কাৰণে। বহুত খৰচাও হয়, আৰু কিবাও হয়, কষ্টও হয় তথাপিও কষ্টৰ ফল মিঠা হয় বুলি কয় নহয় সেই পাই আছো আৰু। কষ্ট কৰা ফলবোৰ, মানে ভাল দৰে চলি আছে ইমান ডাঙৰকে এতিয়া দোকান টো দিব পাৰা নাই। এতিয়া লাহে লাহে দিম আৰু। তেতিয়াহ'লে আপুনি আহি যাব এই ৰঙাপাৰাতে আছে আমাৰ।
হয় হয়, আপোনাৰ দোকানতো কেতিয়া খোলে ক'ব পাৰেনে? হয় হয়, বাইদেউ।
মই নটাৰ পৰা এনেকে সন্ধিয়া আঠটালৈকে খোলো।
হয় হয়।
আপুনি অহাৰ আগতে এবাৰ কল কৰি আহিব।
হৈ যাব বাইদেউ তেন্তে মই কালিৰ পৰা ত আ গা়ি লৈ কিিন
হ'ব দিয়ক। গাড়ী নাপালে আমাৰ ইয়াতে পাব।
অ'। হ'ব বাইদেউ, তেনে মই কালি আহি যাও।
অ', হ'ব দিয়ক।
উম, হ'ব বাইদেউ।
অ', ধন্যবাদ।
ধন্যবাদ বাইদেউ, আপোনাৰ লগত কথা পাতি ভাল লাগিল।
অ', ধন্যবাদ।